হেল্ল'?
অ'।
হয়।
আপুনি ফ্ৰী আছে ন এতিয়া?
আছো আছো।
অ', তেনেহলে আমি এটা টপিক লৈ আলোচনা কৰিম নেকি।
তাকে তাকে আমি আপুনি গান শুনে?
গানতটো শুনে মাজে মাজে।
আপুনি কি কি গান শুনে আপুনি? মানে কাৰ কাৰ গান বেছিকে শুনে আপুনি বড়ো গান বেছি শুনে নে অসমীয়া গান বেছি শুনে নাই হিন্দী শুনে নে ইংলিছ?
সেইটো মানে সমান সমান কেতিয়াবা ইচ্ছা কৰিলে বড়ো গান শুনো আৰু কেতিয়াবা মানে অ অসমীয়া গান এইকেইদিনটো মানে পুৰা অসমীয়া গানহে বেছি শুনা আহ মানে শুনি আছো। বিশেষকেই জুবিনদাৰ।
হয়।
হয় তাকে।
অ', মোক ব়ো আপুনিতো বড়ো গানতো ভালকৈ জানিবই এনেও। মোক অকমান আ ব়ো গান বিলাক বা চিনেমা বিলাক কেনেকুৱা কি মোক অকমান কব নেকি কেনেকুৱা কি মানে মই আজিলৈকে যিহেতু ভালকৈ চোৱা নাই আপোনাৰ পৰা শুনিলে ভাল লাগিব।
অ', তেনেকুৱা থাকে। কিন্তু আমাৰ যি বড় চিনেমাবলাক মানে হলত দেখা নাপাওঁ যে। মই মানে বড়ো চিনেমা নচোৱা দুবছৰ মান হৈ গেল। মানে সেই টুৰিংচ এনেকুৱাহে দেখা দেখাই দিয়ে না। পূজা হওক বা এনেকে কেতিয়াবা বতৰ লৈ বতৰ যেতিয়া চিনেমাটো আহ ৰিলিজ কৰে। তেতিয়া মানে বহুত কমকে হলত মানে অ', দেখাই দিয়ে আৰু।
এইটো এ তেওঁলোকৰ যে আপোনালোকৰ ধৰি লওক ই ধৰি লওক পূজাত যে চলালে বা যিকোনো ধৰি লওক এতিয়া বাথৌ পূজাতে চলালে বা কৰবাত চলালে য'তে নচলাও আপোনালোকৰ তাতে তেওঁলোকৰ লাভটো কেনেকে হয় মানে তেওঁলোকে পইচা লয় নেকি মানে টিকেট হিচাপত হয় নেকি?
হয় হয়, এইটো টিকেট হিচাপে লয়। সেইটো আৰু সিহতে পেডেল বনাব, এক্সা পেণ্ডেল বনাই সেইটো মানে বাথৌ পূজাত নহয় বিশেষকে এইটো কেতিয়াবা বিশ্বকৰ্মা পূজা, লক্ষী পূজা, দূৰ্গা পূজা ৰাজমেলা তেনেকা হয় ন আমাৰ এই হ'ব এই অক্টোবৰ নৱেম্বৰ আহিলে। অ' ঠিক মানে তেতিয়া হয় আৰু সেইবোৰ চিনেমাবোৰ দেখায়। কিন্তু আজিকালি আমাৰো মানে চিনেমাটো হলত দেখুওৱা হৈছে। কিন্তু ইমান ডাঙৰ ডাঙৰ চিনেমাাবলাকহে দেখুৱাই দিয়ে যে সৰু সুৰা কিছুমান প্ৰডিউচাৰে বনাই ন'। অলপ মানে সৰু সুৰা বাজেটৰ সেইবিলাক মানে এনেকে টুৰিংচত দেখুৱাই আৰু দেখুৱাই দি দিয়ে।
আপোনালোকৰ কোনোবা এজনী ছিংগাৰ আছে নেকি স্বৰ্গীয়াৰী বুলি লিখ খে নেকি মই পাহৰিলো আচল নামটো।
স্বৰ্গীয়ী
অ', অ', মৰে যোৱা
মন-মন মানে মনত আহা নাই এতিয়া।
হয় আমি মই তাৰ মানে এজনৰ বাৰু জানো তেখেত ঢুকালে আপোনাৰ এ ফাইলাও বস্তু সুমতাৰী বুলি।
অ' হয় হয় হয়, তেখেত মানে গুৱাহাটীতে থাকিছিলে।
হয় হয়, তেওঁক সেইবাবে জানিছিলোঁ। বাকী তেনেকে মই ইমান গম নাপাওঁ আপুনি কোনোবা আপোনা-আপোনাৰ ধৰি লওক মন পচন্দৰ কোনোবা যদি গায়ক আছে বা গায়িকা আছে বুলিপুনি কব পাৰে কোনোবা।
অ' আছে ঠিক মানে তেনেকুৱা আছে। আমাৰ আগৰ পুৰণা ক'ব গলে গৌতম বসুতাৰী বিগ্ৰাই বসুমতাৰী সিহঁতক মানে ক'ব পাৰে আৰু তেওঁলোকক।
তেওঁলোকে এতিয়াও গায়নে নে গোৱা বন্ধ হ'ল?
গায়, কম গাই, গোৱটো গায় কিন্তু টো বয়স হৈছে বয়সস্থ হৈছে হিচাপে অলপ কম গায় আৰু। এতিয়াতো বহুত নতুন, বহুত নতুন নতুন হয় হয়, বহুত নতুন নতুন গাইছে এতিয়া জেচি নাৰ্জাৰী সেইবিলাক। মানে কব পাৰে, আৰু আহ মনতে নাহে দেখোন এতিয়া।
আপুনি জুবিনদাৰ গান বেছি শুনে চাগে।
অই। বহুত শুনি থাকো মানে গায়ো থাকো গুণ গুণাই থাকো অকলে অকলে।
হয়, তেখেতেও বহুত খিনি গান গাইছে চাগে বড়ো গান।
হয়, চল্লিছটা বেছি। চল্লিশটাৰ বেছি গাইছে।
তেওঁলোকৰ শ তেওঁৰ শব্দ বিলাক ঠিক আছিল নে? নে ক'বাত আপোনালোকে পাই যে অকণমান কবাত
নাই নাই একদম শুদ্ধ আছিলে মানে এটা গানত আমি যি খিনি মানে এই শব্দ বিলাক কৈ যায় ন চব্বতে মানে শুদ্ধ আছিলে কোনো মানে আ কি কয় এইটো। নষ্ট কৰা নাই বা ৰং গোৱা নাই মানে মিষ্টেক গোৱা নাই অ'। তেনেকুৱা।
তাৰমানে শব্দটো কবলৈ অলপ টান যেন লাগেতো এতিয়া ধৰি লওক মই এজন হয় হয়, অকমান টান যেন শুনে কিন্তু ধৰি লওক আপোনালোকেতো বহুত ভালকে জানিব।
হয় হয়, হয়।
এখন মই জানো বাৰু আপোনালোকৰ আৰনাইখন লয় নেকি।
হয় হয় এইটো আমাৰ মাফলাৰ মাফলাৰ হয় মানে সে ইটো মাফলাৰ নামটো হয় আমাৰ আৰনাই আৰনাই
বুজিছোঁ
হয়
সেইটো আপোনালোকৰ মানে একদম ট্ৰেডিশনেল এটা মানে সেই নহয় জানো যেনেকে আমি গামোচা
হয় হয় হয় সেইটো অ কাকবা যদি আমি সম্বৰ্ধনা জনাও সেইটো মানে ব্যৱহাৰ কৰা হয় হয়
আৰনা এখন আপোনাৰ এ যিকোনো মানে আপোনালোকে নিজে মানে এ- তাঁতশালত বনাই নে আজিকালি কিবা বেলেগকেও কৰা কৰিলে
অ আগতে মানে হয় মেচিন সেইবোৰ বস্তুটো এতিয়াহে আহিছে আগৰ যুগতো তেনেকৈ মেচিন চেচিন তেনেকুৱা নাছিলে ত' তেতিয়া মানে তাঁত শালতে গ়ঢ়ে বড় মানে মহিলাবিলাকে ঘৰতে বনাইছিলে তাঁত শালত তেনেকুৱা তাতে মানে সেই আ ফুলবোৰ তুলিছিলে যি আমাৰ প পাহাৰৰ আৰনে আমাৰ আৰনে মানে পাহাৰৰ এ ফুলটো থাকে ন পাহাৰৰ চিনাৰী সেইটো
হয় অ এতিয়া মই বুজিলো এতিয়া আপুনি কওঁতে মই বুজিলো তাৰমানে তাতে এটা এনেকুৱা ছবি থাকে তাৰমানে পাহাৰৰ ছবিখন
হয় হয় আৰু মাজে মাজৰ মাজতো ফুল থাকে না লাইনকৈি সি সিটো আৰু বেলেগ সিটো আহ সিটো কয় আমাৰ এইটো ফুল লৈ ফুল আৰু বেলেগ বেলেগ মোৰ নামটো মনত আহা নাই এতিয়া মানে কাপে কাপে যে এ ইটো পাহাৰৰ অ ফুলটো থাকে পিকচাৰটো থাকে তাৰপিছত মাজৰ আৰু বেলেগ উম বেলেগ বেলেগ ফুল থাকে সেইবোৰ নাম আছ এইটো পাহৰি গলো এতিয়া
এ মোৰ ঘৰতো এখন আৰনাই আছিলে মই গান গাব যাওঁতে এবাৰ তেনেকে পাই মোক দিছিলে হয় মই সেইকাৰণে বোলো সুধিলো আপোনাক বস্তুটো কেনেকুৱা কি এতিয়া আপোনাৰ আহ তাতে আপোনাৰ অ নৰ্মেল আপোনাৰ কিবা সুতা থাকে নে কিবা তোমালোকৰ বড়ো মানুহ খিনিৰ নিজৰ কিবা সূতা কিবা থাকে
এইটো মানে এতিয়াতো বজাৰত যোনটো মানে সূতাবোৰ পায় সেইটোত সেইটোতে গ়ই আনে আগতে ঘৰতে বনাইছিলে সেইটো আৰু মানে সূতাটোোতো আগৰ পৰাই অকনমান পাইছো আৰু তাৰ আগততো মানে সেইটো এৰি কাৰ পৰা ওলোৱা সেইটো সেইটো সূতটো মানে স সৰে বনাইছিলে আৰু আগতে এক্দম বহুত আগত সেইটো অ সেই এতিয়াতো মানে আৰনাই ক'লে মেচিনতে মেচিনত বনোৱা গৰুৱা সেই মান অ অসম ঠিক তেনেদৰে আৰু মানে আগতে তেনেকুৱা নাছিলে ঘৰতে বনোৱা সময়ত এইটো আমাৰ এ সূতাবোৰ মানে ইমান এভেইলেবল নাছিলে যে বৰ মহিল বোৰে মানে নিজে সেইটো এৰি পুহি এৰি পকাটো পোহে তাৰ পিছত আ ইয়াৰ পৰা সেই সূতাবোৰ ওলাই আৰু এটা বস্তু কয় সেইটোত থউক বুলি কয় থউক লোনাই বুলি কয় আমি আমাৰ ভাষাত
থঠকৰি লোনাই
হয় থউক্ৰী লুাই
চাকৰিলো নাই বুজিছে
হয় সেইটোৰ পৰা মানে সেইটো সূতাটো। অ, ওলাব তাৰ পিছত বহুত বেছি লাগে ন, এটা মানে দখনা বাট এটা গামোচা বা এটা আৰনাই বনাবলৈ। সুতাবোৰ বহুত খিনি ওলাই লব তাৰপিছত আহ। কাপোৰ বোৰ বনাব আৰু দখনা হলে দখনাতো আৰু বহুত ডাঙৰ দীঘল হয় ন বহুত। ক'ত বেছি সূতা লাগে তাতে হয় আৰনাই মানে আৰনাই অলপ সুৰো হয়। তাত মানে অলপ কম লাগে হয় আৰু। অ, বেছি লাগে আৰু আগতে আমাৰ আৰু আগতে মানে অকলু সুটা কালাৰটো বোলে বগাই আছিল আজিকালিৰ আজিকালিৰ নিচিনা ৰং, বিৰং তেনেকুৱা নাছিলে বোলে ত' তেতিয়া আমাৰ বৰ মহিল বিলাকে অ, প্ৰকৃতিৰ মাজেৰে কিবা এটা কালাৰ সেইবোৰ মানে লৈছিলে বোলে কিবা হয় নিজে, নিজে ওলাই লৈছিলে কিবা গছ-গছনিৰ পৰা কিবা তাৰ মানে তেজ কৰি আৰু কি ইটো গছৰ পৰা বা ইটো গছৰ অ, ফলৰ পৰা ফলৰ পৰা বা অ, কি কয় পাতৰ পৰা কি কালাৰ ওলাই অ', অ', ৰখ টো কি ওলাই কি কালাৰ হয় সেইটো মানে মিলি, মিলি সুতাবোৰৰ মানে ৰংটো দিছিলে। উ
বুজিছো অ, হয়, হয় মই এইটো চাগে এনেকুৱা হ'ব বাৰে আপোনাৰ ৰসটো চাগে ওলাই থৈ সূতাখিনি চাগে তাতে মানে
অ, ভিজি তই অ, ভিজি অ, ভিজাই ৰাখি সেইটো আৰু মানে ৰ'দত দিব ৰ'দত দি পিনে সেই আৰু গ, আৰু তাৰপিছত যি আ মোটি গেলি গৰাই তেনেকুৱা
পছো।
হয়। পুৰা মানে আগতে প্ৰকৃতিৰ মাজতে মানে থাকিছিল আৰু প্ৰকৃতিৰ মাজেৰে পুৰা হেল্প আহ, লৈছিলে। অ, এতিয়াতটো মানে চেঞ্জ হৈ গ'ল অ'। এতিয়া বহুত ডেভেলপ হৈছে।
আপোনাৰ মনত নপৰেনে আগৰ দিনবিলাকলৈ
হয়, মানে আমিতো ইমান দেখা নাপালো তাৰপিছত আমাৰ আইতা ককা বা আমাৰ মা-দেউতা সিহঁতে কয় আৰু। তেনেকে, তেনেকে আছিল আৰু এই আজিৰ যুগত কি, কি চেঞ্চ হলেও মানে আমি আমাৰ চকেৰে দেখা পাইছো সেইবোৰ কয় আৰু আমাৰ আইতাহঁতে হয়। তেনেকুৱা বহুত চেঞ্জ হৈ গ'ল এতিয়াতো মানে চবৰে টাইম মানে শৰ্ট হৈ গ'ল টাইম। টাইম লগত মানে সবে যাব লাগে সবে বিজি চবে পঢ়ে, চবে নিজৰ নিজৰ কাম কৰে আগতে, তেনেকুৱা নাছিলে ন সেইকাৰণে।
অ, আমাৰ ডমিন হৈ গ'লি।
হয়, হয়, হয়।
তাকে বাৰু ঠিক আছে দিয়ক।
অ, থেংক ইউ।
থেংক ইউ।